হয় হয় শুনি আছোঁ।
অ' তাকে কি কৰিছিলা বোলো?
এই ঘৰতে আছিলো। এতিয়া মানে মোৰ মায়ে মনত লাই দিলে সেইদিনা মই যে কৈছিলো তোমাক, মোক মেকুৰী আচোৰা বুলি এই জি মানে শেষৰটো বেজি আজি ল'বলৈ আছে। এই অলপমান পাছতে মানে বেজিটো ল'ব যাম। মানে মানে ইমান সৰু মানে কথা এটাক লৈ, কিমান কষ্ট পাই আছো মই অকনমান লাগিছিল কেৱল মাত্ৰ নখ এটা।
কিমান বেজি মানে, ল'ব লাগে ন?
এতিয়া আজি মই এইটো চাৰি নম্বৰ প্ৰথমে তিতি এটাটো লৈছিলো। টিটিটো লোৱাৰ পিছত আৰু লগালগ এটা লৈছো ভেকচিন। তাত দুনৰ দ্বিতীয় দিনা এটা, আৰু তৃতীয় আজিতো চতুৰ্থটো মানে ভেকচিন অ'। ইয়াৰ পিছত আৰু এটা ল'ব লাগে বুলি কয়, কিন্তু নললেও হয় বুলি কয়। এইটো শেষ, এইটো মই এইটোৱে ল'ম আৰু মানে আৰু নলওঁ। যিহেতটো মানে মোৰ বেছি কামোৰ হা
ইমান সৰু বস্তু এটা চাগে ইমান ডাঙৰ কৰিব পেলাব নে? তাকেটো
তাকেইতো মানে, এইবোৰ এতিয়া এইবোৰ বৰ ভয়ানক মানে। কুকুৰ, মেকুৰী, এন্দুৰ মানে যিহে কামৰিলেও মানে সাৱধ হ'ব লাগে তেনেহলে ভৱিষ্যতে মানে বা সমস্যা হ'ব পাৰে নহয় সেইবুলি ভাবি ঘৰত অ'কোৱা।
ইনজেকচনটো ললা পিছত যদি তোমাক যদি মেকুৰীয়ে আকৌ আচোৰে তুমি আকৌ ল'ব লাগিব নে আৰু নালাগে?
এই মানে, কৈ ডক্টৰে কোৱা মতে এতিয়া মোৰ এবছৰলৈ মানে নালাগে। এবছৰলৈকে যদি মোক এতিয়া কামোৰে আগন্তুক দিনত তেতিয়া নালাগে বুলি কৈছে, একো নহয়। যদি এবছৰ যোৱাৰ ত পাছত যদি কামোৰে তেতিয়াহে আকৌ নতুনকৈ ল'ব লাগিব।
আকৌ ল'ব লাগিব হয়, হয় অ', তাকেতো। তাকে সেইবিলাক সেই আৰু তাকে আজি খোজকাঢ়ি থাকোতে মোৰ এটা কথা মনত পৰিল ৰবা। উ' কথা মনত পৰি পাই ভাবিলো আজি এ জীৱনৰ লক্ষ্য কথা আমি মনত পৰিলো ৰবা, তোমাৰ এনে কি হোৱা মন আছে কোৱাচোন?
অ', তাকেইতো আমি জীৱনৰ লক্ষ্য সৰুতেতো বহুত-বহুত কিবাই ভাবিছিলো। কিন্তু বৰ্তমান মোৰ মানে লক্ষ্য বুলি ক'বলৈ গ'লে এটা লক্ষ্য আছে ধৰা এটা ভাল চৰকাৰী চাকৰি মানে কৰিবলৈ ইচ্ছা আছে, তাৰ লগতে মানে ব্যৱসায়, মোৰ মানে ব্যৱসায় এটাও কৰাৰ ইচ্ছা আছে দিয়াচোন। সেইটোৱে মোৰ এতিয়া লক্ষবোৰ বুলি ক'ব লাগে তাৰ বাবেই মই এতিয়া মানে কাম কৰি গৈ আছো। তোমাৰ বিষয়ে কোৱাচোন?
অ', মোৰ বিষয়েও সেনেকুৱাই দিয়া মানে ভাল এটা চাকৰি চৰকাৰী চাকৰি লোৱাত বাৰু মোৰো মন আছে বাৰু বহুত। মন আছে তাৰে বাবোবে মই প্ৰস্তুতিও চলাই আছো বাৰু। কিন্তু তাৰে ফলত যদি কও মই ছেকেণ্ড অপশচন বুলি ক'লে এই দ্বিতীয়টা অপশচন বুলি ক'লে মোৰ এই ব্যৱসায়তে তোমাৰ নিচিনাকে সেই এনেকুৱাই আছে দিয়া মোৰ ব্যৱসায়টো মন ন আছে অলপ। যিহেতু আ অ', মানে ব্যৱসায়ো, কম নহয় কিন্তু
এ' বহুত ভাল ভাল ব্যৱসায়টো মানে, আহ বহুত ভাল দিয়া, এই ব্যৱসায়ত মানে তোমাৰ নিজে তুমি মানে, তুমি মালিক হ'ব পাৰিবা আৰু তুমি তোমাৰ মানে কেইজনমান লোকক সংস্থাপনো দিব পাৰিবা যিহেতু তো মানে এইটো বহুত ভাল কথা
বিৰাট ভাল কথা তাকেতো, তোমাক যদি এতিয়া কওঁ মই, এ' তোমাক যদি কওঁ মই এতিয়া, যদি ব্যৱসায় এটা কৰিব লাগে, তুমি কি কৰিবা? ন যদি তোমাৰ তাত টকা থাকে
হয় হয়, মোৰ টকা থাকিলেও মানে মোৰ মানে সৰু পৰাই মানে মন আছিলে, এনেকুৱা মানে এইবোৰ মানে ডাঙৰ যিটো চাউণ্ড চিষ্টেম, লাইট মানে পেণ্ডেল এনেকুৱা ধৰণৰবোৰ মানে মোৰ কৰিবলৈ ইচ্ছা আছে৷
অ' বিয়া বাৰু
সৰুৰ পৰাই মানে মই চাই থাকোঁ৷ অঁ এনেকুৱা মানে সাজ ডেক'ৰেশ্যনৰ ন' তেনেকুৱা- ডাঙৰ ডাঙৰ পেণ্ডেলবোৰ যে বনায় তেনেকুৱা মই মানে, মই গোটেই বস্তুখিনি ধৰা কিনি ল'ম
হয়, হয়, হয়৷
ছাউণ্ড, লাইট গোটেই বস্তুবোৰ কিনি মানে সেইবোৰ ভাড়াত দিয়া এনেকুৱা ধৰণৰ কৰা মোৰ মানে ইচ্ছা আছে ৷ তোমাৰ ক'চোন তোমাৰ কেনেকুৱা ধৰণৰ
অ' বাৰু মোৰ সৈ তেনেকুৱাই দিয়া মানে এই হাৰ্ডৱেৰ দোকানসমূহ মানে আজিকালি বহুত জনপ্ৰিয় নহয়! হাৰ্ডৱেৰ ইটা, সিনি চাপ্লাই কেনেকৈ কৰিব পাৰি৷
সামগ্ৰী নটো প্ৰত্যেক ঘৰ মানুহক লাগি ধৰাই এবাৰ হ'লেও জীৱনত৷ ঘৰ বনাওঁতে অ' ৰদ, ইটা, চিমেণ্ট, বালি, গজাল কাল পৰ্যন্ত সকলো বস্তু হাৰ্ডৱেৰত থাকে নহয়
উম হয়, হয়, হয়৷ মইে ভাবোঁ কি তেনেকুৱা মানে চৰকাৰী চাকৰি বা চাকৰিৰ কাৰণে হেৰি নহ'লে
মানে মই এইটো এটা ছেকেণ্ড অপচন হিচাপেও ৰাখিছো জানা? মানে এতিয়া ধৰা মই যদি চৰকাৰী চাকৰিটো নহয় কিবা কাৰণত এতিয়া মানে ছেকেণ্ড অপচন হিচাপে মই মানে এজন ব্যক্তিৰ পৰা শুনিছিলোঁ, জীৱনত সদায় মানে, তোমাৰ ছেকেণ্ড অপচন এটা থাকিব লাগে৷
অ' থাকিব লাগে বেকআপ অপচন বুলি কয়, কি ঠিক কৈছা মানে বেকআপ অপচন বুলি কয়৷ বেকআপ অপচন টো থাকিবই লাগে মানে কিছুমানৰ এটা মানে, এটা তে, এই গৈ পেলাই মানে সেইটো যেতিয়া নহয় তেতি এতিয়া মানে তেওঁলোকে মানে এনেই বহি থাকিব লগা হয়৷ নিবনা হৈ থাক
তাহাট ভোগে
হতাশাত ভূগে সচাঁ কথা, তাৰে বাবে মানে কি আৰু এই ব্যৱসায়তো ভাল মানে এটা দিশ আৰু
অঁ' অঁ'
অ' অ' অ' সেইটোয়ে মানে মই ভাবো সেই আৰু সেনেকুৱা হাৰ্ডৱেৰ বস্তুবলক
অ অ তমাৰটো মানে তুমি এতিয়া তোমাৰ ছেকেন্দ অপশ্যন হিচাপে ৰাখি থৈছা, আৰু মানে ধৰা চাকৰিটো কৰিও এইটো কৰিব পাৰিবা৷
হয়, হয়, হয়, সেই সেনেকুৱাই
তোমাৰ দেউতাকো খুলি দিব পাৰিবা৷ দেউতাই চাই থাকিব পাৰিব ধুনীয়াকৈ দুই, একোজন কৰ্মচাৰী ৰাখি
সেই সেইটোৱে কথা, ভাল কথা মানে সৰুৰ পৰা মানে ডাঙৰ হলে এতিয়া ভাল হ'ব আৰু প্ৰথমতে সৰুৰ পৰাই আৰম্ভ কৰিব লাগিব দেচোন৷ অ, তেনেকুৱাই মানে অ। এ এনেকুৱা আৰু সৰুতে মানে বহুত কিবা কিবি ভাবিছিলো দিয়া তুমি যেতিয়া কৈছিলা নহয়! মানে কি হ'ম ইঞ্জিনিয়াৰ হ'ম ডাক্তৰ হ'ম?
অ অ হয় হয়।
পিছত মানে কিবা এ হৈ গ'ল তাকেতো! ইমান কিবা কিবি ভাবিছিলো মানে স্কুলত! মই প্ৰথমে কৈছিলো মানে কি হ'ব মই বোলো ডক্তৰ বা ইঞ্জিনিয়াৰে হ'ম মই।
হয় হয় মইতো কৈছিলো পাইলট হ'ম আৰ্মি হ'ম এনেকুৱা ধৰণৰ? সকলোৱে কৈ দিয়াচোন সেইখিনি সময়ত উম উম।
কৰাৰ পিছতে মানে?
উম উম আৰু মানে সৰুতে এনেকুৱা হয় তোমাৰ যদি ভ। ভাল মানে এতিয়া ক্ৰিকেটাৰ এজন দেখিলা, শচীন তেণ্ডুলকাৰক দেখিলা। তে তেঁওৰ দৰে কিকেটাৰ হম, ভাল বোলে চিনেমাৰ এক্টৰ এজন দেখিলা ও বোলে মই এক্টৰ হ'ম, হে
অ
আপোনাৰ হৈছিলে নে? স
অ সঁচায় সঁচায় মোৰো এনেকুৱাই হৈছিল দো, সলনি হয় থাকে প্ৰত্যেকবাৰে মোৰ। ফুটবল যেতিয়া আই এছ এলসমূহ চলি আছিল
অঁ অঁ হয় হয় অঁ মইতো আই এছ এলৰ সময়ত মানে তাত ফুটবল কিনিয়ে আনিলোঁ ঘৰত কৈ গৈ একেবাৰে ফুটবল পিছ কৰিম কিবা কিবি বিভিন্ন ধৰণৰ জীৱনৰ লক্ষ্য, সলনি প্ৰায় হৈ থাকে দিয়াচোন এই নৱম-দশম খিনি মানলৈকে।
অ তাৰ পিছত মানে কি, মেট্ৰিকটো পাছ কৰাৰ পিছত বিভিন্ন দিশ আৰম্ভ হৈ যায় কিন্তু, তাকেতো এনেকুৱা মানে সেইয় আৰু আমাৰ বোলো হাই ছেকেণ্ডৰীটো তেনেকুৱাই গ'ল বাৰু কৰোণা মানে
উম উম অ কৰোণাত মানে মই একেবাৰে বহুত দুখ লগা এটা বিষয় তুমি কথা কলা, মানে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত যিহেতু মানে মই দিব নোৱাৰিলো, আমাৰ মানে পঢ়ি আছিলো ভালদৰে যে। পৰীক্ষা দিম দিম দিম শেষ পৰ্যায়লৈকে ভাবি আছিলো। তাৰ পিছত হঠাতে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰি দিলে, বোলে পৰীক্ষাটো বাতিল কৰিছোঁ। গতিকে তেনেকুৱা সেনেকে ঘপককৈ বাতিল কৰি দিয়াৰ মানে খুব
উম বিৰাট বেলেগে তেনেকুৱা হ'লে। আৰু সেই আৰু পঢ়ি থকা ইমান কষ্ট কৰি থাকো আৰু যিহেতু অলপমান সময়ো পাইছিলো আমি। ভাল ফলাফল হ'বৰ কাৰণে আমি বাট চাইছিলোঁ। কিন্তু সেই আৰু কি ক'বা আৰু। সেনেকুৱাই ফলত, হয়। শুনি আছা ন? শুনি আছ নে? হয় শুনি আছ ন? শুনিছানে? শুনিছা নে বোলো শুনিছছা? অ অ তেনেকুৱাই মানে এই তেনেকুৱা কাৰণতে বোলো আমি সকলোৰে মাজত মানে সেই লক্ষ্যবোৰ মানে সেই বজাই ৰাখিছিলো আৰু।